হেল্ল'
হেল্ল'
কি কৰিছা
এয়া গেম খেলি আছিলো কোৱা
অ অ গেম খেলি আছা নেকি বাকী ভাত খালা
ওম খালো তুমি
এই খালো ৰবা ইমান বৰষুণ
বৰষুণ দি আছে নেকি
অ কি বৰষুণ নাই নেকি
নাই দিয়া নাই এতিয়া বৰ্তমান
তাকেহে ৰাতি হলে বৰষুণ দিন হলে পুৰা গৰম কি বা বা প্ৰকৃতিয়ে বিচাৰিছে আৰু তাকে বা বৰষুণো দিলে একদম পুৰা নৰা নেপেৰাকে দিয়েই থাকে ৰখিবই মন নকৰে ৰ'দ দিলেও আকৌ চাহ অকণ দিওঁ সেইটো নাই একেবাৰে ৰদেই দিয়ে তাকে কিবা ভাল বতৰৰ মহিমা ধৰিবই নোৱাৰা হৈছো
আহা
অ সেইটোৱে মোৰ তোমাৰ এইটো কি ক কলেজ কৰি আছোতো কলেজ কৰি থকা কাৰণে তোমাৰ লাভো কৰিব দিগ তেয়া ৰাতিপুৱা বেলাত কেতিয়াবা বৰষুণ দি দিয়ে
অ
এ বাকী তুমি কি কৰি আছা
মই তোমাৰ আই টি আই পঢ়ি আছোঁ।
আই টি আই ন অ ঠিকে আছে।
তুমি
কোনে মই
উম
মই তোমাৰ এইবাৰ হায় ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ।
হায় ছেকেণ্ড ইয়াৰ নেকি?
অহ এইটো কি বুলি কয় তুমি কি মেট্ৰিক পাছ কৰি কৰিছানে নে তুমি মানে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি গৈছা
মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কৰিছোঁ।
অঁ তেনেহ'লে ঠিকেই আছে দিয়া এনেই তোমাৰ তাত মানে কেনেকুৱা ক'চবোৰ কৰি ভাল লাগেনে?
কৰ্চবোৰ মানে তুমি এতিয়া যোনটো মন কৰা সেইটোক কৰিব লাগিব মানে ধৰা ইলেক্ট্ৰিচিয়ান হ'বা নে, মটৰ মেকানিক হ'বা নে, ডিজেল মেকানিক হ'বা নে, ষ্টেন'গ্ৰাফাৰ হ'বা নে
অ অ আচ্ছা মানে ভাগ ভাগ লৈ আছে ন
অ ভাগ ভাগ লৈ আছে।
উম তোমাৰ মতে কোনটো কৰিলে বেছি ভাল
মোৰ মতেতো হাতৰ কামটো জানিলে বেছি ভাল হয় ইলেক্ট্ৰিচিয়ান। উম
এই দুটা ন
উম
উ এনে তোমাৰ এনে ক্লাছবোৰ কৰি ভালে লাগে চাগে ন।
উম ভালে লাগে মোটামুটি।
অ আচ্ছা মানে এইটো যে কৰিলে তোমাৰ কি প্ৰ প্ৰফিটতো কি হয়?
প্ৰফিটতো কি মানে তুমি নিজৰ ওপৰত ডিপেণ্ড থাকিব পাৰিবা এই আজি তুমি ইলেকট্ৰিচিয়ানৰ কামটো শিকিলা তুমি ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীত ইণ্টাৰভিউ দি পিনে জইন কৰিব পাৰিলেটো ধুনীয়া দৰমাহ পাবা চেলাৰী
অ মানে এইবোৰ তেতিয়া, এনে চৰকাৰী বোৰত এনেকুৱা এইটো আই টি আই কৰিলে কিবা সুবিধা পায় নে?
পাই পাই অ কাৰণ কি তুমি গভাৰমেণ্টত যদি কৰা গভামেণ্ট চাৰ্টিফিকেট খনৰ ভেলু বহুত ন।
অ সেইটো হয় বাৰু নহয় মানে তোমাৰ কি কি মানে কিয়া আমাৰ চৰকাৰী যেনেকে ধৰ কি কি হেৰিত সোমাব পাৰি আৰ্মি কেম্প এইবোৰ তেনেকুৱাত মানে কি কি তেনেকুৱাত সোমায় আৰু ধৰ-
ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী ধৰা এতিয়া তাৰপিছত নেভি নেভিত- টোতো ইলেকট্ৰিচিয়ান লাগেই ন।
অ
নেভি বিলাকতো কৰিব দিব পাৰা।
অ
কাৰণ কি ডাঙৰ ডাঙৰ ক্ৰু ক্ৰুজ চিপবিলাকত লাগে ন ইলেক্ট্ৰিচিয়ান। তাত তাত পেচেঞ্জাৰ পৰ্যন্ত চব থাকে।
অঁ। সেইটো হয় বাৰু তেতিয়াহ'লে মানে এইবোৰ প্ৰফিট আছে ন সেইটোত।
উম।
অঁ অহ।
এইটো হাতৰ কামটো হাতৰ কামটো তোমাৰ পৰা কোনো কাহিনিব নোৱাৰে।
উম সেইটোয়ে।
আজিৰ দিনত এ আই চব খাই গৈছে কিন্তু হাতৰ কাম খাব নোৱাৰে ন এ আই।
উম সেইটো বাৰু হয় বাৰু এ আই মানে এ আই টো তোমাৰ। মানে কি হৈছে জানা ইণ্টাৰনেটটো বহুত। মানে লাগতি মানে বহুতখিনি আমাক সহায়ো কৰিছে লগতে। কামবোৰ হৈছে মানে তোমাৰ সহায় যেনেকে, তুমি মই নিজৰ ক্ষেত্ৰতে কৈছো মই কিবা এটা যদি কৈছো মই নাজানো। লগা লগ গুগল অত চাওঁ চেট জি পি তিত চাওঁ হা? পুৰা ধুনীয়াকে ওলাই যায় তাৰ পিছত এতিয়া ধৰ ম ইউটিউবত চালে ধুনীয়াকে বুজি বুজাই দিয়ে বুজি পাওঁ মানে যথেষ্ট খিনি হৈছে। মই মনটো বেয়া লাগি থাকিলে মই ইউটিউবত গান এটা শুনিলো। সেইটোৱে তাকে বাকী এনেই তুমি উম। বোলো সেয়া আৰু মানে বহুত খিনি সহায় হৈছে। ইণ্টাৰনেটৰ পৰা তোমাৰ খালী আৰু এটাই। হেৰি মানে ধৰ এতিয়া মানুহবোৰৰ ধৰ আগতে। এ কিবা এটা ভিডিঅ' এডিট কৰিবৰ কাৰণে। তুমি ঘৰ এটা বনালা ডিজাইনিং কৰিবৰ কাৰণে মানুহ তাই কম্পিউটাৰ। ৰ বনালে কৰিলে। তাৰ মানে পইচাটো ধৰক সি সিবিলা দিয়ে ঘৰ চলিব পাৰে। কিন্তু আজিকালি এ আই ত অকল অকমান লিখি দিলেই হ'ল নিজে উম বিভিন্ন প্ৰকাৰৰ বস্তু উলিয়াই দিলে।
আগতে ধৰক ডিজাইনিং কৰিবলৈ কাৰণে ইঞ্জিনিয়াৰ মতে হয়নে?
অঁ।
আজিকালি ছেট যি পি টিক দি দিলে মানে তোমাৰ কি কি বস্তু লাগে ঘৰখনত। বা কেনেকুৱা ডিজাইন লাগে সেয়া চব ছেত জি পি টিত এ ওলাই যায়।
সেইটোৱে চোৱাচোন তুমি এইটোৱে কি বুলি কয় এতিয়া আমাৰ ধৰ। মিডিল ক্লাছ ফেমিলি বোৰে যোনবোৰ চলি আছিলে। কাৰণেতো এতিয়া একদম দিগদাৰ হৈ গৈছে।
উম।
আজিকালি গাড়ীবোৰো তোমাৰ এ আই এনেকে চলা উলিয়াই দিছে।
অঁ অটো' কণ্ট্ৰল।
মটৰ কণ্ট্ৰল এই টেচলাবোৰ যেনেকুৱা তেনেকুৱা।
উম।
মানে এতিয়া কি দিশত গৈ আছে বুজিয়ে পোৱা নাই। এ এতিয়া মানে কি হব আৰু এ চব যদি। এনেকাই চলি থাকে তেতিয়াহলে এদিন গৈ পেলাই। মানে মানুহৰ পেটৰ ভাতটো নোহোৱা হৈ যাব আৰু যদি। এনেকে চব মানে কম্পিউটাৰে কৰিব যায়। হয়নে কথাটো।
অ',
সেইটোৱে মানে এপিনৰ পৰা ভাল হৈছে বহুত খিনি ভাল হৈছে এথা দুথা নহয় কিন্তু তোমাৰ যিমান ভাল হৈছে সিমান বেয়াও হৈছে।
উম,
সেইটোৱে মানে এতিয়া মান এটা স এ সেইটো কামে এ আই তোমাৰ দুই মিনিটত কৰি দিব পাৰিব। কিন্তু মানুহটোৱে তোমাৰ কওঁতে কমেও তোমাৰ মানে এবাৰ আধা ঘণ্টা একঘণ্টা বাদ দিয়া তোমাৰ কমেও এদিন লাগিব
অ',
হয় নে ভালকে এটা কাম ধৰ ডিজাইন এটা কৰিব গলে ৱাল দি চেণ্টিমিটাৰ জুখি সেয়া কৰিব লাগিব এতিয়া তোমাৰ হাতত ধৰ দছ হাজাৰ টকা এটা বাজেট আছে তুমি ক'ৰবাত ফুৰিব যাবা হাঁ, গোটেই খিনি ধৰ অকমান কই দিলা ছেট যিপি টিত যে মোক ভাল এটা ৰুটিন বনাই দিয়ক, তোমাক ৰুটিন টো বনায় দিব, কিন্ত সেই খিনি টাইম তুমি যদি বনাব যোৱা তোমাৰ কিমান টাইম লাগিব কমেও আধা ঘন্টা এক ঘন্টা লাগিব।
উম, আৰামত আৰামত
অ', সেই তেনেকুৱা মানে সেইটোৱে আৰু মানুহবোৰ মানে এতিয়া লাহে লাহে সেইবোৰৰ কাৰণে এলেহুৱা হৈ গৈছে তোমাৰ যোনটো ব্ৰেইনৰ আই কিউ লেভেলটো কমি যাব। লাহে লাহে সেইয়াই
আই কিউ লেভেল কমি যাব নহয় কমিছে বহুতে একোতে মানে অকণমানো মাথা খটাব নিবিচাৰে
উম, আৰু আগৰ দিনতে চাবাচোন আগৰ দিনত তোমাৰ দোকান বজাৰ হিচাপ চিচাপ কৰিব কাৰণে মগ মাথাত কৰি দিয়ে আজিকালি কেলকুলেটাৰ নহলে তোমাৰ একো বস্তু হিচাপেই নহয়
অ', আকৌ আগতে মানুহে বহুত লিখে বাকীবিলাক আজিকালি খাতা বুলি এপ এটা ওলোৱা নাই জানো খাতা বুক বুলি
অ', অ'
আজিকালি চবেই তাত লিখি থৈ দিয়ে এইফালে মানুহলে মেছেজো গুচি গ'ল তাৰো ছেফ থাকিলে
অ', সেইটোৱে মানে এইটো এ এতিয়া তোমাৰ ধৰ এ আই হওক বা তোমাৰ এনেকুৱা যোনবোৰ মোবাইলৰ ইন্টাৰনেটৰ কথাটো কৈ আছো যিমান ভাল সিমান বেয়াওতো হৈ আছে ন'। এতিয়া তুমি যদি ভাল কামত কটোৱালা ভাল বেয়া কামত কটোৱালে বেয়া।
অ', ইমানে বেয়া কামত খটুৱাই আছে
অ', সেয়াই মানে তোমাৰ আৰু ভালকে যোনটো কৰিব লাগে সেইখিনি কৰিলে বা মানে মোৰ এটাই বেয়া লাগে এতিয়া ধৰ যোনবোৰ মানুহ হয়, কিবা এটা কৰি এই এনেকুৱা ধৰ কাম কৰি চলি আছিলে এ ঘৰখন হেৰি কৰি আছিল এতিয়া এই বস্তুটোৱেটো তাই সেই কৈছে আগলে গৈ পেলাইতো চব এইবোৰ কম্পিউটাৰতে চব হৈ যাব অ', মানুহৰ দেখোন একো হেৰি নহব আমিতো বাৰু ডাঙৰ হৈছো আমাৰ পিছৰ জেনেৰেশ্যনটো কি হ'ব ভাবাচোন?
উম, তাকেই লাষ্টত গৈ পেলাই, এ, আই, টো শিকিব লাগিব এ, আই, ত কেনেকে কি কৰে। এ, আই, ক অপাৰেট কেনেকৈ কৰে।
অ, এ, আই, ক কপাৰেট কৰিব নোৱাৰ সিটো নিজে এটা ধৰ মানে, জীৱ বুলিয়ে ক'ব লাগিব। সি, নিজৰ ফালৰ পৰাই গোটেইখিনি, আমাৰ আমাৰ আই, কিউ লেভেল কিমান? তাৰো এটা ব্ৰেইন দি দিছে ন, তাৰ ব্ৰেইনৰ মতেই কৰিব।
উম,
মানে অপাৰেট কৰিব পাৰিবা, বাট মানে বহুতখিনি হেৰি লাগিব আৰু।
উম,
মানে এতিয়া আৰু আগৰ দিনৰ পঢ়াবোৰ ধৰ তোমাৰ চবখিনি বহীত- চহীত সেয়া আছিল, আজিকালি চ'ব কম্পিউটাৰত দিব লাগে।
ডাটাবিলাক
ডাটাবোৰ, মানে কিছুমান কাৰণে সহজ আগতে ধৰ তুমি কন্ট্ৰলত যাব গ'লে কণ্ট্ৰল কাৰ্ডখন লৈ গ'লে তাত লিখিলা হৈ গ'ল। আজিকালি ফিংগাৰ প্ৰিণ্ট দিব লাগিব। ফোন নাম্বৰ দিব লাগিব, আকৌ অ' বি চি চাৰ্টিফিকেট তোমাৰ যে, অ' বি চি হয় কাষ্ট কি? হে, জেনেৰেল, তোমাৰ সেয়া চাব সেয়া টাইমতে, সেইমতে তোমাৰ চাউল দিবোৰ চবৰ কাৰণে বেলেগ, বেলেগ হেৰি? ৰোলছ, মানে কি ক'ম আৰু মানে এতিয়া জেনেৰে্চনটো বহুত হাই হৈ গৈছে।
আগৰ মানুহে কাৰোবাৰ লগত কথা পাতিব গ'লে চিঠি বনায়, চিঠি পঠিয়ায়।
উম,
আজিকালি মানুহে মেছেজে দিয়োইৰেক্ট, ইনষ্টাগ্ৰাম হোৱাটছএপ।
অ, সেইটোৰ পৰা বাৰু ভালো হৈছে কাৰণ, তুমি ধৰ কৰ'বাত আছা তোমাৰ ধৰক, ঘপককৈ কামটো হৈ গৈছে সেইটোৱেই ঘৰ তোমাৰ কাৰণে ভাল আৰু কিন্তু আজিকালি মানে কি ক'ম আৰু। উম, কিবা এটা মানে আগৰ দিন তোমাৰ যেনেকে ধৰ আৰু আজিকালি তোমাৰ সেইটো মানে, মানে চবতে দিগদাৰ হৈ গৈছে। মানুহবোৰ এলেহুৱা হৈ গৈছে ন, উম, নহয় তুমি কোৱাচোন।
অ, সেইটোৱে।
অ, তোমাৰ আগৰ ধৰ তোমাৰ ঘৰত চ'ব মানুহে খেতি-চেতি কৰিছিলে এ আজি আগৰ দিনত অসমীয়া মানুহ বুলি ক'লে। কিমানখিনি মানে হেৰি কৰে, হয় নে? সেইকাৰণে ধানৰ ভঁৰাল ভৰি কে, আজিকালি নাই, এইটো কি বুলি কয়। বেলেগে যদি খেতি নকৰে, হা
আজিকালি খেতিয়কো কমি গৈছে।
অ, খেতিয়ক বুলিবলৈ তেনেকুৱা নাই, জানে আগতে চবৰ ঘৰত দৈ গাখীৰৰ পৰা বুলি চাউলৰ পৰা বেলেগক দিব পাৰি। ইমান খিনি হেৰি থাকে, কিন্তু আজিকালি নাই একোৱেই নাই। সেইটো মানে, তোমা সব খিনিৰ ফালৰ পৰাই এতিয়া দিগদাৰ হৈ গৈছে আৰু।
অ অ
মিনকে ছাৰকো এতিয়া আগৰ দিনত ধৰ তোমাৰ মানুহবোৰে কষ্ট কৰিছিলে ন ছাই য'ত যাই চাইকেল লৈ যাই খোজ কাঢ়ি যায়। সিহঁতি সিহঁত বেমাৰ নাছিলে আজিকালি দেখিছে নাই অকমান বেমাৰ এটা হ'ল বুলি কওঁতেই মানুহ মৰিয়েই যায়।
অ অ।
সেইটোৱে খন অ ভাজি তৰকাৰী গোটেই সপাহ তোমাৰ সাৰ দিয়া কেমিকেল দিয়া আগৰ দিনৰ হা কিন্তু নামত ভাজি থকা এইবোৰ তোমাৰ ধৰ তেনকুৱা গাঁৱলীয়া বুলি ওলাই আছে এ ধৰ কালাৰ নে ধৰ যেনে জিকা ভোল সেইবোৰ কিন্তু আগৰ যোনটো তোমাৰ ভিটামিন আজিৰ দিনত কিন্তু নাই।
পিঅ'ৰ ভিটামিনটো নাই অ
পিঅৰ ভিটামিন চবখিনি যদি তুমি গেছেই দি দিয়া সবখিনি তুমি কেমিকেলে মিক্স কৰা তা ক পা আহিব কোৱাচোন আজিকালিতো তুমি জানা ব্ৰইলাৰ নহলে একো নচলেই। হে বিশ হিনন ত্ৰিশ দিনত যেতিয়া এটা ব্ৰইলাৰ হয়। যোনটো এটা জীৱ পুৰা হ'ব কাৰণে কমীয়া ছমাহ চাৰিমাহ এটা লাগে। হে তাও সিতিয়াও সিমানটো নহয় আজিকালিতো লগতে হৈয়ে যায়। সেইয়া আৰু মানে দিনে দিনে মানুহবোৰ মানে নিজৰ মৃত্যুক নিজে চপাই লৈছে আৰু।
অ তাকেই
সেইত বাকী ঠিক আছে ন তুমিও খোৱা মও কও পিছত কথা পাতিম দিয়া ন।
অ ঠিক আছে।